অহ, শুনিছো-শুনিছো।
অ, কি কৰি আছা?
এয়া তোমাৰ এনেই অকমান ওলাই আহিলো ৰাস্তা ফালে।
অ, ভালে কৰিলা-ভালে কৰিলা।
অহ, তুমি কি কৰিছা?
এই মইয়ো তোমাৰ সেই কলেজলৈ আহিছিলোঁ মানে, তাকে তাকে কলেজলৈ এতিয়া আহি আছোঁ আৰু, অ, ভাত পানী খালা?
হয়, হয়, ভাত পানী খালোঁ, খালোঁ।
অ', অ, বাকী
খবৰ খাতি এয়া আছোঁ আৰু ভালেই।
অ', অ, অ, ভালেই ন'?
অ', তোমালোকৰ কেনেকুৱা?
এ আমাৰো ভাল ভাল বাৰু দে। তাকে মাহ-মাহঁতৰ খবৰ কোৱাচোন বাৰু।
মাহঁতৰ আছে আৰু ভালেই।
অ', অ, অ ঠিকে আছে তেতিয়া ন। এ' তোমাৰ সতে অকমান কথা অকমান পাতিম বুলি ভাবিছিলো, মানে‌ এত এতিয়া তোমাৰ ধৰি লোৱা আমাৰ যে এই নেটৱৰ্ক মানে, ইণ্টাৰনেট ইন্টাৰনেটৰ বিষয়ে মানে অকমান তোমাৰ সতে, কথা অকমান আলোচনা, কথা অলপ আলোচনা কৰিবলগীয়া, সেইবাবে তোমাৰ সতে কথা পাতিবলৈ বিচাৰিছো মানে। এ এতিয়া তোমাৰ, এই আমাৰ যে এতিয়া বৰ্তমান যে ফাইভ জি অহা নাই জানো এতিয়া, ফাইভ জি ইণ্টাৰনেট চলি আছে এতিয়া। অ', এতিয়া তোমাৰ কি হৈছে গম পাইছা নে নাই, তোমাৰ ফাইভ যি ইণ্টাৰনেটত তোমাৰ, নেটৱৰ্কতটো স্পীড সেইটোতো বহুত‌ গম পাইছানে নাই আৰু ফাইভ যি আচলতে নেটৰ সুবিধাও আছে, তোমাৰ এতিয়া ধৰি লোৱা আগতে যেতিয়া। তোমাৰ থ্ৰীজি টুজি আছিলে, থ্ৰী জি থ্ৰীজি টুজি ফ'ৰজি তেতিয়া, সেইবিলাক যেতিয়া আছিলে তেতিয়া কি হৈছিলে, আমাৰ নেটৱৰ্কৰ স্পীডটো কম আছিলে।
কম আছিলে হয়।
অ', নেটৱৰ্কৰ স্পীডটো কম আছিলে, তাৰ লগতে মানে আমি আনলিমিটেড কিবা এটা বস্তু নেট পাবলৈ হলে, তোমাৰ আমি আচলতে দাটা পেক এক্সট্ৰাকে পইচা দি ভৰাবলগীয়া হৈছিলে।
হয়।
কিন্তু তোমাৰ বৰ্তমান যেতিয়া তোমাৰ ফাইভ জি আহিছে, এতিয়াতো ফাইভ জি যোগে অ', ভাৰতত আচলতে ফাইভ জিৰ যোগে, তোমাৰ এতিয়া ফাইভ জি আহি যোৱাৰ লগে লগে তোমাৰ কি হৈছে, আমাৰ বহুত সুবিধা হৈছে।
হয়, সুবিধা হৈছে হয়।
তোমাৰ ফাইভ জিত তোমাৰ, নেটৱৰ্ক বহুত মজা স্পীড আৰু তাৰ লগতে কি হয়, তোমাৰ ফাইভ জিত যিসমূহ ডাটা, সেই ডাটাসমূহ আচলতে আনলিমিটেডকৈ পাই।
হয়, আনলিমিটেড কয় পায়।
তাৰ আচলতে, লিমিট নাই।
লিমিট নাই
অ', গতিকে সেইটো এটা ভাল কথা তোমাৰ ধৰি লোৱা আগতে তোমাৰ যিসমূহ তোমাৰ বহুত পইচা দি বহুত পইচা দি ভৰাবলগীয়া হৈছিলে। সেইসমূহ তোমাৰ এতিয়া বৰ্তমান এটা সাধাৰণ ৰিচাৰ্জ প্লেনতে আচলতে আনলিমিটেডকৈ আমি ডাটা ইউজ
হয়, হয় ইউজ কৰিব পাৰো।
গতিকে সেইটো এটা ফাইভ জি বহুত
হয়।
আৰু কি হৈছে মানে ফাইভ জিত এতিয়াতো বৰ্তমান বেলেগ দেশ তটো তোমাৰ ছিক্স জি চেভেন জি সেইবিলাকো চলি আছে।
হয় চলি আছে হয়।
সমূহ উন্নত-উন্নত দেশ সেইবিলাকত আচলতে অ', ফাইভ জিত কৈ অধিক উন্নত মানুহৰ নেটৱৰ্ক চলি আছে। ইণ্টাৰনেট চলি আছে। আৰু তোমাৰ কি হয় আমাৰ ভাৰততো এতিয়া বৰ্তমান তেনেকুৱা ছিক্স জি আহিব আৰু তেনেকুৱা অৱস্থা অ', তোমাৰ এতিয়া ফাইভ জি আচলতে চলি আছে ফাইভ জিত আমাৰ বহুত সুবিধা লাভ কৰিছো মই তোমাক কৈছোৱয়েই। ফাইভ জিৰ কথা অ, আৰু তোমাৰ কি হৈছে এতিয়া তোমাৰ ইণ্টাৰনেট টো আচলতে বহুত এটা ভাল বস্তু গম পাইছা নাই।
ভাল বস্তু হয়।
যদি তাৰ আমি তাৰ মানে উপকাৰৰ দিশৰ বিষয়ে চাওঁ তেনেহ'লে এতিয়া তুমি চোৱা, ইণ্টাৰনেটত আচলতে আমি বহুত তথ্য আমি অ', খুব কম সময়ৰ ভিতৰতে আমি বহুত তথ্য আমি কালেক্ট কৰিব পাৰোঁ, হয় নহয়?
কালেক্ট কৰে হয়, হয়,
এতিয়া তোমাৰ কি হয় ইণ্টাৰনেটত তোমাৰ, ইণ্টাৰনেটৰ জৰিয়ত তে আমি কি কৰিব পাৰোঁ তোমাৰ বহুত দূৰৰ খবৰ আমি আচলতে খুব কম সময়ৰ ভিতৰত, আমি লাভ কৰিব পাৰোঁ। দূৰৰ তোমাৰ ক'ৰবাত যেনিবা ঘটন অঘটন হৈছে, তাৰ বিষয়ে আমি সেই ঠাইৰ বাতৰি, আমি পাব পাৰোঁ ইন্টাৰনেটত। খুব, অ, খুব কম সময়ৰ জৰিয়তে আমি সকলো বস্তু আচলতে ইণ্টাৰনেটৰ জতিয়ে লাভ কৰিব পাৰোঁ, গতিকে সেইটো এটা ইটাৰনেটৰ খু-খুব ভাল মানে, উপকাৰ বুলি ক'ব পাৰোঁ আমি। আহ আমাক আচলতে ইণ্টাৰনেটে সেইবিলাক ক্ষেত্ৰত আচলতে বহুত সহায় কৰিছে।
সহায় কৰিছে হয়।
কোনো এজন ব্যক্তিৰ সৈতে খুব কম সময়ৰ ভিতৰতে আমি সেই ব্যক্তিজনৰ সৈতে আমি সংযোগ কৰি। সংযোগ স্থাপন কৰিব পাৰো।
হয়-হয়।
যে মই তোমাক কলোৱে তোমাৰ এতিয়া বিভিন্ন ধৰণ নিউ চউজ সবিলাক আমি আছো আচলতে ইণ্টাৰনেটৰ জৰিয়তে লাভ কৰোঁ গতিকে সেইবিলাক এটা আচলতে আমাৰ খুব ভাল উপকাৰ।
উপকাৰ হয়। এতিয়া ধৰা আমি যিহেতু গম পাইছো আমাৰ ফাইভ জি চলি আছে। আৰু পৰৱৰ্তী সময়ত আমাৰ ছিক্স জি চেভেন জি এইবিলাকো আমি আৰু হাই স্পীড নেট আমি উপলব্ধ কৰিম মানে। ভৱিষয়তে এতিয়া কি হৈছে আমি ধৰা যিহেতু আগতে ফৰ জি আছিলে বা থ্ৰী জি আছিলে তুমি কৈ চাই তেতিয়া আমি কি হয় অধিক পইচা দি মানে ধৰা কিবা এটা যদি জৰুৰী বস্তু আমি ধৰা ডাউনলোড কৰিব লাগে বা আমি ভিডিঅ' এটা চাব লাগে তেতিয়া আমাৰ যি আনলিমিটেড নথকাৰ বাবে আমি এক্সট্ৰাকৈ আমি বেছিকৈ পইচা দি আমি নেট কিনিবলগীয়া হৈছিলে।
হয়-হয়।
কিন্তু এতিয়া সাধাৰণভাৱে আমি তুমি যেতিয়া কৈছাই ৰিচাৰ্চ এটা সাধাৰণ ৰিচাৰ্চ টেনৰ জৰিয়তে আমি ফাইভ জি আনলিমিটেড নেট পাওঁ সেই আনলিমিটেড নেট থকাৰ কাৰণে মানে আমাৰ এটা সুবিধা হৈছে আমি ধৰা কিবা এটা বহুত ডাঙৰ এম বি ধৰা বহুত ডাঙৰ এটা প্ৰজেক্ট আছে যেনিবা সেই টো আমি আমি চাব লাগে সেইটো আমাৰ ধৰা পৰীক্ষা কৰিব লাগে তেতিয়া কি হৈছে আমি ধৰা যেতিয়া ভাতজি পাওঁৱেই আনলিমিেড নেট পাওঁ সেই আনলিমিটেড নেটৰ জৰিয়তে মানে আমি সেই প্ৰজেক্টটো বা সেই ভিডিঅ টো আমি মানে কোনো কষ্ট নোহোৱাকৈ আমি সেইটো চাব পাৰো বা তাৰ পৰা আমি শিকিব পাৰো। যিহেতু আমি আনলিমিটেড নেট পাওঁ আমাৰ তেনেকুৱা ধৰণৰ আমাৰ বহুত সুবিধা হৈছে। আমাৰ হক শিক্ষা দিশতে হওক বা আমাৰ ব্যৱসায়িক দিশতে হক তেনেক্ষেত্ৰত আমাৰ এনেও নেটতটো আমাৰ বহুত প্ৰয়োজন প্ৰয়োজনীয় বস্তু সেইকাৰণে মানে যেতিয়া আমি ফাইভ জি আনলিমিটেড নেটটো আমি পাইছো সেই ক্ষেত্ৰত আমি বহুতো ধৰা যোনবিলাক আমি কথা আগতে শিকিবলৈ পইচা দিবলগীয়া হৈছিলে এক্সট্ৰাকে নেট কিনিব লগীয়া হৈছিলে আজিৰ যুগত মানে আমি সেইটো এতিয়া কৰিবলগীয়া হোৱা নাই। এটা সাধাৰণ ৰিচাৰ্চ প্লেনৰ জৰিয়তে আমি বিভিন্ন কথা শিকিব পাৰো শিক্ষাৰ দিশত আমাক বহুত লাভজনক হৈছে বা ব্যৱসায়িক দিশতো আমাৰ বহুত লাভজনক
হয়-হয়, নিশ্চয়-নিশ্চয় আৰু তাৰ লগতে তুমি এতিয়া তোমাৰ তোমাৰ বহুত তোমাৰ ভাল আচলতে উপকাৰ কৰি দিলে ইণ্টাৰনেটৰ পৰা। আৰু আচলতে উপকাৰ বহুত আছে ক'বলগীয়া কিন্তু আমাৰ হাতত সময় খুবটা কম কাৰণে আমি আৰু আগ নাবাঢ়ো আৰু এই উপকাৰৰ বিষয়ে বিষয় আমি আকৌ বেলেগ দিনাখন আলোচনা কৰিম হা কিন্তু এতিয়া তাৰ অ তাৰ লগতে এতিয়া তোমাৰ সেই ইণ্টাৰনেটৰ পৰা হোৱা আমাৰ কিছুমান অপকাৰ বা ক্ষতি তাৰ বিষয়ে অকণমান আলোচনা কৰিবলৈ বিচাৰিছোঁ দেই
হয় নিশ্চয়
অ এতিয়া তোমাৰ ইণ্টাৰনেটৰ ইন্টাৰনেট আমি ব্য্ৱহাৰ কৰিছো হয় নহয় ইণ্টাৰনেটে আম আমাক বহুত ভাল হেৰিও দিশো দিছে ভাল দিশো আছে ইন্টাৰনেটত কিন্তু তাৰ লগতেোো সমান্তৰাল ভাৱে কিছুমান বেয়া দিি থাকিবই এতিয়া তুমি যদি চাবলৈ োৱা আমাৰ সেই ইন্টাৰনেটৰ যিসমূহ টাৱাৰ টাৱাৰ টাৱাৰ সমূহৰ বি ফালে তুমি চাব পাৰা এতিয়া সেই টাৱাৰসমূহ যে আমি ইণ্টাৰনেটৰ টাৱাৰসমূহৰ পৰা কি হৈছে যিসমূহ ৰেডিয়েশচন ওলায় সেই ৰেডিয়েচন সমূহৰ ফলত কি হয় গম পাইছানে তোমাৰ যিসমূহ পশু পক্ষী থাকে সেই পশু পক্ষীসমূহ মানে বহুত পশু পক্ষী কেনে এনেকুৱা হৈছে তোমাৰ মৰি গছে ইণ্টাৰনেটৰ অ ইণ্টাৰনেটৰ টভাৰৰ পৰা ওলোৱা যিটো ৰেডিয়েচন সেই ৰেডিয়েচনৰ ফলত অ সেই কিছুমান চৰাই বা কিছুমান পক্ষী আচলতে বিলুপ্তি আগবাঢ়িছে গতিকে সেইটো টো আমাৰ সেই প্ৰকৃতিৰ বাবে এটা বহুত বেয়া লক্ষণ
হয় হয় বেয়া লক্ষণ হয়
সেইটোৱে আচলতে আমাৰ প্ৰকৃতিয় বহুত ক্ষতি কৰিছে আমি দ্বিতীয়টো কাৰণৰ ফালে যদি আগবাঢ়ো লক্ষ্য কৰিলে দেখিবা যে তোমাৰ ইণ্টাৰনে এটা ইন্টাৰনেটৰ টাৱাৰ য'ত থাকিব তাৰ পৰা তোমাৰ কমেও এক কিলোমিটাৰ বা দুই কিলোমিটাৰ দূৰলৈকে তোমাৰ যিমানখিনি মাটি থাকিব সেই মাটিখিনিৰ আচলতে তোমাৰ খেতি বাতি ভাল নহয়
ভাল নহয় হয় এইটো তুমি একদম সঁচা কথা কৈছা
এতিয়া তোমাৰ সেই তাত কি হয় সেই ইন্টাৰনেটৰ আচলতে তাৰো কাৰণটো আল ৰেডিয়েচনে হয় সেই অ ইণ্টাৰনেটৰ টাৱাৰৰ পৰা ওলোৱা যিটো ৰেডিয়েচন
হয়
তোমাৰ কি হয় মাটিৰ মাটিত থকা যিখিনি তোমাৰ গুণাগুণ মাটিৰ যিসমূহ উৰ্বৰা শক্তি সেই অঁ হয় সেই আচলতে শক্তিসমূহক হানি কৰে আচলতে সেই শক্তিসমূহ সেই উৰ্বৰতা শক্তিসমূহ ত হ্ৰাস কৰি পেলাই যাৰ ফলত কি হৈছে তোমাৰ মাটিত আচলতে সেই খে খেতিসমূহৰ আচলতে পৰিমণটো কমি গৈছে তোমাৰ খেতি আচলতে ভালকৈ তাত ন হয় আৰু তাৰ লগতে কি হয় তোমাৰ মাটিত থকা যিসমূহ কেঁচু কেঁচু কুমতি তেনেকুৱা ধৰি লোৱা যিসমূহে আমাৰ মাটিৰ উৰ্বৰতা বৃদ্ধিত সহায় কৰে সেই তেনেকুৱা ধৰণৰ আচলতে কীট পতংগসমূহ মানে তোমাৰ ধ্বংস হৈ গৈছে যাৰ ফলত কি হৈছে তোমাৰ খেতি বাতিতো একেবাৰে তোমাৰ এতিয়া নোহোৱা হৈছে আকৌ যদি চাবলৈ যাওঁ সেই ইণ্টাৰনেটৰ টাৱাৰৰ ফল টাৱাৰৰ পৰা কি হৈছে আমাৰ সেই বিভিন্ন ধৰণৰ তোমাৰ যোন ফুবিলাকো হেৰি হৈ গৈছে আৰু আৰু মানে তোমাৰ এতিয়া ধৰি লোৱা এতিয়া ডাইৰেক্ট দেখিবলৈ পোৱা নাযায় কিন্তু তাৰ অ তুলনামূলক ভাৱে তোমাৰ সেই গছ চছ বিলাকতো আচলতে তাৰ ৰেডিয়েচন
ৰেডিয়েচনে হয় প্ৰভাৱ পেলাই মানে বহুত ধৰণে প্ৰভাৱ পেলায়
এতিয়া তোমাৰ উদাহৰণস্বূপে মই তোমাক এটা কথা ক'বলৈ বিচাৰিছো যেতিয়া আমাৰ এটা সময়ত ত হয়তো আমাৰ নেট নাছিলে তোমাৰ নেট অহাো হৈছে কিমান দিন হয় নহয়। যিটো সময়ত তোমাৰ নেট নাছিলে মোবাইল ফোন নাছিলে সেইটো সময়ত তোমাৰ প্ৰকৃতি আচলতে কেনেকুৱা আছিলে তুমি এবাৰ মন কৰাচোন সেই সময়ত গোটেই প্ৰকৃতি আমাৰ প্ৰকৃতিতো তোমাৰ পাৰে বৰণীয়া আছিলে তোমাৰ প্ৰ প্ৰকৃতিটো অ, প্ৰকৃতিখন আচলতে বহুত ভাল হৈ আছিলে এটা সুস্থ পৰিৱেশ আছিলে তেতিয়া সেই সময়ত তোমাৰ প্ৰকৃতি আচলতে সম্পূৰ্ণ তোমাৰ ৰূপত আছিলে সম্পূৰ্ণ আচলতে মানে সম্পূৰ্ণ ৰূপত আছিলে আৰু গতিকে সেই সময়ত তোমাৰ আচলতে প্ৰকৃতিটো বহুত ভাল হৈ আছিলে তোমাৰ সকলোতে তোমাৰ সেউজীয়া - সেউজীয়া- সেউজীয়া। কিন্তু এতিয়া তোমাৰ কি হৈছে তোমাৰ যেতিয়া তোমাৰ নেটৱৰ্ক আহিছে তেতিয়াৰ পৰা। যেনেকৈ তোমাৰ আহিছে কমত টু জি থ্ৰী জি তেনেকৈ যে তেতিয়া যেতিয় পৰা আহিছে মানে সেই তেতিয়াৰ পৰা তুমি যদি চোৱা এতিয়া আমাৰ প্ৰকৃতি আচলতে ধ্বংসৰ দিশা। বাঢ়ি গৈ আছে অ, এতিয়া গতিকে তোমাৰ যিমানেই আপগ্ৰেড হৈ আছে সিমানে তোমাৰ আমাৰ প্ৰকৃতি আচলতে ধ্বংস হৈ গৈ আছে। এতিয়া তোমাৰ অ আৰু ভবিষ্যত তে তোমাৰ যিমান তোমাৰ হেৰি হ'ব ইণ্টাৰনেট তোমাৰ আগবাঢ়িব। তেতিয়া তোমাৰ আচলতে হয়তো আমাৰ প্ৰকৃতি - প্ৰকৃতি প্ৰকৃতি জগতখন আচলতে সম্পূৰ্ণভাৱে ধ্বংস হৈ যাব আৰু তেতিয়া আচলতে অ, আৰু যে যেতিয়া প্ৰকৃতি ধ্বংস হ'ব তেতিয়া আমাৰ মানৱ জীৱনৰ তাতে অন্ত পৰিব। গতিকে আমি আমি আচলতে তোমাৰ উন্নয়নৰ দিশে আগবাঢ়ি যোৱাটো ভাল কিন্তু। ইমানো আগবাঢ়ি যাব নালাগে যাতে আমাৰ সেই হয় ইমানো আগবাঢ়ি যাব নালাগে যে আমাৰ সেই প্ৰকৃতি আমাৰ আচলতে যিসমূহে আমাক অক্সিজেন দিয়ে আমাক যিসমূহ বস্তু যিসমূহ প্ৰকৃতিয়ে আমাক আচলতে জীয়াই ৰখাত সহায় কৰে। আমি যাৰ জৰিয়তে আমিি জীয়াই থাকো আচলতে জীৱন নিৰ্বাহ কৰিব পাৰো। সেই - সেই বস্তুতোক আচলতে আমি ধ্বংস কৰিবলৈ চেষ্টা কৰিব নালাগে। আৰু অ, এতিয়া তোমাৰ সেই এই প্ৰকৃতিত আচলতে ধ্বংস কৰাও মানুহে তোমাৰ বহুত পৰিমাণটো। বাঢ়ি গৈছে যোগেদি মানুহে বহুত ধ্বংস কৰিবলৈ চেষ্টা কৰি আছে। গতিকে, সেই তাৰ ওপৰত আমি আচলতে অকমান আহ ধ্যান দিব লাগে। গতিকে, সেই সেইখিনিয়ে কথা আৰু এতিয়া তোমাৰ আহ, আজি কথা পাতো থাকোতে তোমাৰ ইমান দেৰি হৈ গ'ল। গতিকে, আৰু দীঘল ন দীঘলীয়া নকৰো আৰু অ, এতিয়া আকৌ এদিন আমি এই বিষয় ওপৰত আকৌ ভাল ভালকৈ আলোচনা কৰিম গভীৰভাৱে আলোচনা কৰিম। অ,
বাৰু-বাৰু হ'ব দিয়া।